হেল্ল' এইয়া তোৰ অলপ মানে আ জানকৈ ওলাই আছো তই
মইয় সেই ভাতকেইটা খাই ৰাস্তাত আহিছো ভাত কিিয় খালা
মোৰ ভাতটো মাংস আছিলে আজি
অ মাংসছিলছিলে নি উ তাকে ৰাতি ভাত তটো কমকে খাবা বুজিছা মাংসৰ ভাত নহয় জানো মানে তোমাৰ প্ৰিন টো প্ৰিন টো বেছি বেছিকৈ কৰা যা তুমি শুইহে থাকা না একো কাম বন নকোৱ বেছিকে খালে ভাল নহয় মানে আৰু তোমাৰ গে টো হয়
উ সেইটো কাৰণে স মানে ভাতটো খাবিলাক আমাৰ ৰাস্তাত খোজকাঢ়ি দিছো খোজ চোজ কাঢ়িলে অলপ সজম হ'ব আমি মানে কি কছ ন গধূলি ভাতটো খাবলে আমিতো তিনিশ মানে ভাত খাওঁ ন ভাতটো খো খাব নালাগে মানে খওঁ খোৱাাতটো হয় সেইটো কাৰণে গধল মানে ভাল তছাত খাই তিনিশ খোজ মান কাঢ়িব লাগে তিনিশ মান মানে খো কাঢ়িব লাগে খোজ তেতি আহিলে মানে ভাল হয়
উম ভাল হয়
উম বাকী খবৰ ক
বাকী খবৰ আছো আৰু কি ক'ব কালে পথাৰ বোকা ৰুব যাব লাগিব দিনটো পথাৰতে থাকিব লাগিব
অ খেলাবোৰ খিব নেকি
উম কাইলৈ বুোকাই দিব আজি কঠিয়া ৰিলোও দিনটো তাকে কথা পাতিবলৈ হোৱা নাই যেন ফোন এটা কৰিছো
উম
তাকে বাৰু বতৰ বতৰটোো কাইলৈ ৰ'দ দিলেই হ'ল তাকে ডাৱৰ হৈ আছে আকৌ বৰষুণ দিলেৌ বেয়া হ'ব মানে
অ তই পৰাত দহ জেগা মাতি ন
অ মানে তোমাৰ পানী থকা মাটি যেন তাতে আকৌ বৰষুণ দিলে বেছি পানী হৈ গলে ৰুবলে বেয়া হ'ব
উম।
তাকে তোমালোকৰ খেতি বাতি কি হৈছে?
আমাৰ খেতি বাতি কৰি আছে কাইলৰ পৰা কঠীয় তুলিব আমাৰ মানে একেলগতে মানে এনেকুৱা কৰিব যে এই বাৰ মানে পথাৰ যোনটো মানে যোনখিনি মাটি সেইখিনি মানে হাল চাল বাই থৈ দিছে আৰু এতিয়া একেৰাহেটো কঠীয়টো পুৰা গোটেইেখিনি তুলি লোৱা হ'ব। কঠীয়খিনি তুলিলে মানে একেলগতে গোটেইখিনি খেতি কৰা হ'ব একেলগতে কৰি পেলাই মানে খেতি এ দৰা মাটি বোকা দিলে তাৰ পৰা তাত ৰুলেগে আকৌ আহিলে তেনেকে বহুত দিন হৈ যায় আৰু অলপ হেৰি হয়। আৰু এ মানে এনেকুৱা কৰিব দুদিন তিদিনতে মানে খেতিটো মানে একেলগতে উঠাই দিব মানে। ত' গোটেইখিনি মানে মানুহ যাব মানুহ লগাব তেনেকে যাব গৈ পেলাই একেলগতে গোটেইখিনি আৰু ৰুব ৰুই মেলি অকমান কষ্ট হয় সেইটো কিন্তু তেনেকে কৰিলে ভাল হয় মানে। আজিকালি বাৰু বিভিন্ন ধৰণৰ মেচিন ওলাই আছে বাৰু হ'লেও মানে সেইবোৰ আমাৰ ইয়াত পোৱাহি নাই মানে। সেইবোৰ আমাৰ ইয়াত লগ হেৰি হোৱা নাই।
তাকে আমাৰও সেই তোমাৰ কাইলে ৰোৱনী মাতিছে। তাকে মা মা ঘৰৰ ম মানুহে নোৱাৰে চাগে ৰোৱনী লগা বাৰু তোমাৰ তিনি বিঘা মাটি তোমাৰ আধিলে দি থোৱা আছে। তাকে কাইলে মানে তোমাৰ মানে চাৰি পাঁচ বিঘা মান ৰুব চাগে যিমানতটো হয় ৰুব মানে এতিয়া বতৰ চোৱা ঘপককে বৰষুণ আহিলেতো গোটেই পানী হৈ যাব এনেই আমাৰ তোমাৰ পানী থকা মাটি। তাতে বোকা হৈ গ'লে বেছি ৰুব নোৱাৰিম ন। সেইকাৰণে মানে ৰ'দ ৰ'দৰ মানে তোমাৰ মাটিটো সোনকালেও ৰুব মানে বৰষুণ নহয় আগতে।
উম।
বৰষুণ নহয় আগতে ৰোব। ভালেই হৈছে সোনকালে ৰুলে হ'ল।
সোনকালে আহিব লাগে দহ জেগা মাটি মানে তিয়া শুকান পানীতটো কমতে ৰুই দিব লাগে যদি এতিয়া পানীটো কমতে ৰুই দিওঁ ন তেতিয়াতো তাত তেতিয়া সজাল ধৰি যাব মানে সজাল হোৱা মানে কি যেতিয়া মাটিটোৰ লগত গছজোপা শিপা চিপা মানে মাটিতো ধৰি পেলাই যেতিয়া গছ ধৰিব গম পাব তেতিয়াৰ পৰা প্ৰতককে অনিষ্ট নহয় আৰু। তেতিয়াতো কি হয় মানে পানী আহিলেও গছোপা বেকা হৈ যাব কিন্তু উঘাল খাই নাযায় আকৌ চিধা আকৌ মানে ভাল হৈ যাব পানী শুকোৱাৰ পিছত। তেনেকুৱা হয়। হেয়া মাটি তেনেকুৱায়ে হয় আৰু এনেকুৱা দহ জেগাৰ কাৰণে তোৰ উম, হেৰি ধান কৰা হয় উম এতো কি বুলি কয় যি তেনেকুৱা খেতি কৰা হয়।
মানে ওখ হানো আৰু।
উম।
ওখ ধান তোমাৰ সেইটোৰে ঠিকেই আছে। এনে তোমাৰ এতিয়া চোৱা তোমাৰ এতিয়া তোমাৰ বৰা কুহা যোৱাৰ পৰা জলপানৰ চাউলে তোমাৰ খেতিটোকে কৰা।
উম।
এতিয়া আমাৰ যোনটো এতিয়া তোমাৰ যোনটো পোক আহে বুলি যেন কয় খেতি পথাৰত।
উম।
যোৱাব বা আমি দেখি চো মানে আমাৰ এই কেলা বিঘা মাটি মানে তোমাৰ পোকে মানে তোমাৰ চব খাই পেলালে মানে। কুঁহ ওলাইহে কুঁহবিলাক চব খাই খাই পেলাই।
তাৰ কাৰণে আমি বহুতো কীটনাশক দ্ৰব্যৰ পৰা ধৰি বিভিন্ন ৰাসায়নিক সাৰৱ প্ৰয়োগ কৰাৰ পিছতহে মানে আমাৰ মাটিডোখৰ মানে আকৌ উঠি আহিছে।
উম, সেইটো হয় বাৰু দেই।
একেল আমি তোমাৰ এইবিলাক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে যদিও মানে এতিয়া উপায় নোহোৱা হৈছে। ব্যৱহাৰ কৰা হৈছে।
উম
তাকে
আমি হেৰি কৰিব নালাগে ৰাসায়নিক সাৰতো প্ৰয়োগ কৰিব নালাগে ৰাসায়নিক সাৰ মানে এনেকুৱা হয় আমাৰ এবিলাক জেগাতটো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয় পুৰা সাৰুৱা হয় মাটিখিনি আৰু তাত মানে ৰাসায়নিক সাৰা মানে তোৰ এনে একুৱা হৈছে যে তোৰ সাৰটো মানে এনেকুৱা হৈছে টো গছজোপাৰ কাৰণে তো সাৰ দিয়া নাই ত' কি হৈছে মানে তাতো গছজোপা ত পৰা ৰুইছ গছজোপা ওখছে গছজোপা ওখ হোৱাৰ পিছত তোৰ তাত পোকে ধুই পেলাই পাত মানে পাত টো খাই দিছে আৰু তাত মানে হেৰি হৈ গৈছে তেনেকুৱা আছে তেনেকুৱা হোৱাৰ কাৰণে তোৰ মাটিডৰা কাৰণে হেৰি হোৱা নাই ত পোকটো মৰিবৰ কাৰণে পোক মৰা মানে মেডিচিন মাৰিছ দৰৱ মাৰিছ সেইটো তেনেকুৱা আছে সেইটো একচুৱেলি কৰিব নালাগে সেইটো তাও কিছুমান বিভিন্ন উপায় আছে যেনেক তো এনেকুৱা তিতা গছে যে নিম গছ হয় প্ৰকৃতিতে পায় সেইবিলাক আমাৰ গাঁৱলীয়া জেগা গাঁৱলীয়া জেগাতে পায় তেনেকুৱা ধৰণৰ হেৰি মানে পিচি তাৰ পৰা ৰস উলিয়াই স্প্ৰে কৰি দিলে তাতো তেনেকেও আমি ৰোধ কৰিব পাৰো পোকে খোৱাতটো কিন্তু মানে হলেও মানে সেইটো মানে হেৰি কৰিব নালাগে যিহেতু আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিপেলাই আমি খেতিটো নকৰো সম্পূৰ্ণ আমি মানে উ ঘৰুৱা সাৰ ব্যৱহাৰ কৰি তেনেকুৱাকে মানে খেতিটো কৰো মানে একচলি আমাৰ ইয়াত মানে হে উম ৰাসায়নিক সাৰ প্ৰয়োগ নহয় মানে এইবিলাক চব মানে সাৰ সাৰ বোলা বস্তুটো পৰিকে কোৱা নহয় আমাৰ মাটিটো এনেকুৱা সাৰুৱা হয় আমাৰ মাটিতো সাৰুৱা হোৱা কাৰণো আছে বিভিন্ন তোৰ ধৰি চাবি এতিয়াতো এতিয়া এবছৰতো হয় খেতিটো এবাৰ কৰা হয় বছৰটোত এবাৰ খেতি কৰিলি খেতি কৰি বাৰিষা আহিলে বাৰিষা খেতিটো কৰিলি তাৰ পিছত গোটেই মাটিডৰা চণ পৰি থাকে মাটিডৰা তাতে থাকে তাততো একো খেতি কৰা নহয় কিবা কৰা নহয় তেনেকৈ পৰি থাকে আৰু তাত যোনখিনি নৰা হয় উম মানে গছ টো কাটা অনাৰ পিছত আধাতেইতো গছটো কাটি অনা হয় ন গছটো কাটি অনা পিছত যোনখিনি নৰা থাকে তাৰ পিছত সেয়া নৰা গৰুৱে খাই গৰুৱেটো খাই শেষ কৰিব নোৱাৰে তাতো থাকে সেইখিনিতো মাটিতে আকৌ জহি পঢ়ি যায় আৰু তাৰ পৰা শুকাই মেলি তাৰ পৰা আকৌ গৰু তাত গোবৰ পৰে তাত গৰুৱে খাবলৈ গৈ পেলাই তাত তেনেকুৱা ধৰণৰ হৈ পেলাই মানে মাটিডৰা আকৌ তাতে সাৰ হৈ যায় আৰু তাত আৰু এনেকুৱা হয় আমাৰ ইয়াত উম তাতে আমাৰ নদী খনৰ নদী আছে নদীৰ পৰা ঢল আহি থাকে গে মাজে মাজে ঢোল অহাৰ ফলত তাত গোটেই নদীত তাত পানী পৰি যায় পলস হৈ যায় আৰু সেই পলস পানী আৰু উ তাত বিভিন্ন ধৰণৰ বস্তু উতি আহে গছ গছনিৰ পৰা ধৰি লৈ বিভিন্ন ধৰণৰ কাঠ চাঠ উটি আহে সেইবিলাক চব তাত থাকি পেলাই মাটিডৰাত পৰি থাকে আৰু পৰি পেলাই সেই তাৰ পৰা মাটিডৰা মানে বহুত মানে বহুত দিন পৰি থকা ফলত মানে যেনে যিহেতু আমাৰ বছৰত বছৰত আমাৰটো এবাৰ খেতি কৰা হয় বহুত দিন পৰি থকাৰ ফলত তাত পুৰা আকৌ যেতিয়া হাল বাই দিয়া হয় আৰু তাত পচি যায় ন পচি তে তাৰ পিছ আকৌ হাল বাই দিয়ে হাল বাই দিয়াৰ পিছত আকৌ তাতে আকৌ মাটি দৰাত সাৰ হৈ যায় মাটিডৰা চাহৰ কাৰণে আকৌ মানে তাৰ পৰা আকৌ ভাল খেতি হয়
ভাল খেতি হয় আৰু তুমি চাবা কীটনাশক দব ব্যৱহাৰ কৰা ফলত মানে আমি ধানত জোনটো মেডিচিন। ইউজ কৰো সেইটো মিডিচেন আমাৰ ধানৰ যোগেদি মানে কুঁহেৰ যোগেদি মানে যেতিয়া মাটিত পৰে ন তোমাৰ তেতিয়া মানে মাটিটো প্ৰদূষণ হোৱাৰ লগে লগে যেতিয়া তোমাৰ ধৰি লোৱাা নদী এখনৰ ঢলে আহিলে তোমাৰ তাত নদী তোমাৰ মাটিডৰাত পৰি লাগে সেই নদী মানে তোমাৰ মেডিচিন যোনটো কিটনাশ ৰায়নিক দ্ৰব্য বুলি ক সেই দ্ৰবটো মান গোটেই সমগ্ৰ মানে তোমাৰ পথাৰখনতে বিয়পি পৰিলে যাৰ ফলত মানে তোমাৰ মাটি প্ৰদূষণ আৰু পানী প্ৰদূষণ দেখা যায় এনেকুৱা সেয়া পানীে যদি আমি ইউজ কওঁ নদী পানী বুলি আমি ইউজ কৰওঁ মানুহে যদি আমি খাওঁ, তেতিয়া তোমাৰ মানুহে বিভিন্ন ৰোগত ভুগিব পাৰে সেই কাৰণে আমি মানে ৰাসায়নিক তোমাৰ সাৰ নাইবা বিভিন্ন ধৰণৰ কীটনাশক দ্ৰৱ্য আমি ব্যৱহাৰ কৰাটোও ভাল নহয় হয় আমি ব্যৱহাৰ কৰিব লাগে কিন্তু মানে গাঁৱত তোমাৰ প্ৰায়ভাগে নকৰে মানে
উম।
উম।
গাঁৱত আমাৰ তোমাৰ কৃষকে অকল গোবৰ গোবৰ ঘৰ তোমাৰ ঘৰত কিবা এটা খেতি হয় ক গৰু গোবৰ ইউজ কৰা দেখা যায় আৰু বিভিন্ন ধৰণৰ পচন সাৰ গেলুৱাই পেলাই এ তোমাৰ উৎপন্ন কৰা হয় বিভিন্ন জাবৰ জোৰ জাবৰ জোথৰ দি পেলাই আমাৰ দেখা গৈছে আমাৰ ঘৰৰ ঘৰৰ কাষ সোদে কিছুমানে তোমাৰ সাৰ মানে এইটো কি বুলি কয় সাৰ উৎপন্ন কৰে যোনটো জৈৱিক খাই বুলি কওঁ বিভিন্ন ধৰণৰ জাবৰ জো দি পেলাই উৎপন্ন কৰে
উম।
সেইবোৰ বিভিন্ন ঠাইলৈ বান্দৰ কৰে আৰু বিক্ৰীও কৰে যাৰ ফলত তেওঁলোকৰ ইনকাম হয় আৰু তোমাৰ পইচা পাই তেওঁলোকে আমাৰো আনিছিলো মানে আমাৰো আনি পেলাই ইউজ কৰিছিলো সেয়া জৈৱিক সাৰ বহুতো সাৰ মানে তোমাৰ খেতি কৰা মানে বহুতো উপযোগী হয়। খেতিৰ বাবে বহুত ভাল আৰু সেই সাৰটো
উম, এ চাবি হা আমাৰ অসমত পুৰা অকল হে খেতি কৰা হয় এ চাহ খেতিতটো কৰা হয় চাহ খেতি মানে বেছিকে কৰা হয় তা কন্তু আমাৰ ঘৰতো বাগান আছে দেই আমাৰ ঘৰত বাগান আছে আমি তাত আমি আমি মানে পাহাৰত বনাইছো আমাৰ পাহাৰ আছে ঘৰতো চাহ খেতিৰ বাবে বেছি উপযুক্ত হয় পাহাৰৰ ঠাই আৰু তাত এনেকুৱা হয় তাত অ', আমাৰ তাত মানে পাহাৰ আছে পাহাৰটোত পুৰা ধান চাহপাতৰ খেতি কৰা হৈছে। তাত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা দেখা যায় যেনেকে ইউৰি পৰা ধৰি লৈ ইউৰিয়াৰ লগত এম অ' পি তেনেকে চুপাৰ সেইবিলাক মিলাই পেলাই তো তলত মাটিডৰা সাৰৰ কাৰণে মাটিডৰা তলত মৰা হয় আৰু লগতে সেইটো মৰাৰ লগে লগে গছ গছনি গছে গছ গছনিৰ কাৰণে আকৌ তাৰ তলত যোনখিনি গছ গছনি কাৰণে বন মৰা দম মৰা মাৰিবলগীয়া হয় আৰু তাৰ লগতে তোৰ গছজোপা থাকে গছজোপাত বিভিন্ন ধৰণৰ মুহ পোকে এইবিলাকে খাই পোক মৰাও মাৰিব লগা হয় তেনেকুৱা তেনেকুৱাই হয় মানে আৰু তাত তেনেকুৱা মানে তেনেকে মানে চাহ খেতিটো কৰা হয় আৰু সেই সে সেইখিনি কৰাৰ কাৰণে চাহৰ উৎপাদনতটো বেছি হৈছে ত মানে সেইটো চাহখিনিত আমি হেৰিব কৰিব পাৰো আমাৰ এখনত এই ওচৰত এখন বাগান আছে হা বাগানখনতো মানুহজনে কি কৰিছে বেছি ডাঙৰ বাগান নহয় সৰু বাগান হয় তাত সম মানে অকমান মানে ৰাসায়নিক সাৰ মানে অকমান কোৱা নাই তাত নিজৰ মানে তাত নিজে হেৰি কৰি তাত কেঁচু সাৰ উৎপাদন কৰে কেঁচু সাৰ ব্যৱহাৰ কৰে আৰু তাত পোক চোক মাৰিবৰ কাৰণে সে মই যে কৈছিলো তেনেকে নিম পাত চিম পাত তেনেকে মানে হেৰি কৰি পিচি তাত মিশ্ৰণ কৰি পেলাই তাৰ পৰা তেনেকে স্প্ৰে কৰি পেলাই মাৰে সেই তেনেকে মানে হেৰি খেতি হেৰি গৈছে আৰু সেইখন মানে এনেকুৱা এখন বাগান উম মানে এতিয়াৰ ভিতৰত মানে সেইখন মানে এটা মানে এটা স্থান পইছে আছে মানে তাৰ পৰা বহুত দূৰ দূৰণি পৰাও মানে তাত পৰা তালে মানে মানুহ চাবলৈ আহিছে পৰ্যটকো আহে মানে সেইখন মানে বেছি। ডাঙৰ বাগান নহয় কিন্তু তাৰ পৰা যোনটো চাহ উৎপাদন হয় চাহটো ঘৰতে। ম ঘৰতে চাহপাত শুকুৱাই চাহপাতত চাহপাত ঢেঁকীত পিচি।
অ,
যোনটো চাহপাত বনোৱা হয় যোনটো ঘি বনোৱা হয় মানে সেইটো মানে বহুত দামতো বেছি আৰু তেওঁ মানে বহুত হেৰি হয় তেওঁ ঘৰতে মানে চাহ বনাই পেলাই চাহপাত। বে হৈছে চাহপাত পেকিং কৰি পেলাই। তেনেকে কৰে মানে ইচ্ছাহ খেতিো মানে তেনেকে হয় কিন্তু। আমাৰ এইটো এনেকুৱা হয় যে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব বিলাক কৰা হয় আমাৰ। বিলাক বাগান আছে বাগানত পুৰা তাত তাৰ পৰা মানে বাগানৰ পাতটো নি পেলাই আমি ফেক্টৰত দিয়া হয়ে। তৰি সেই কৰে সেইটো চাহপাতৰ দামো কম কিন্তু মানে তেনেকুৱা হয়।
অ
কুৱছে আমাৰ বাগানত অকল চাহ পাতি দি আছে তেনেকুৱা নহয় আমি মানে। তাত মানে এনেকুৱা মানে বিজনেছ মানে ব্যৱসায় আৰম্ভ কৰিছে তাত। উম, তাত মানে আমি থাকিও আমাৰ ঘৰৰ মানুহ আছে। দুটা তিনটা মতো তাত আমি থাকি লওঁ। থাকি লৈ পেলাই আমি তাত পুৰা বাহ। সেই উ মানে ফাৰ্ম খুলি লৈছো। গাহৰি ফাৰ্ম খুলিছে তাৰ পিছত ব্ৰইলাৰ ফাৰ্ম এখন আছে সৰুকে তেনেকে পুহিছো তাত আৰু। কুকুৰা মুৰ্গীও পুহিছো ধুনাকে পাহাৰৰ জো তাত সেইবিলাক পুহি আছো আমি। তাৰ পৰাও আমি পইচা পাত লগতে আমাৰ বাগান জ্বল আহম তলতে বাগানৰ মাটি আছে তাত আমি খেতিও কৰো। তাত আমি আমাৰ গৰু আছে তেনেকে মানে আমি হেৰি পুহি আছো। তেনেকুৱা কৰি আছো উম,
ঠিকে আছে এনেকেই কৰি পেলাই চলিব লাগিব।
উম, গৰ বন্ধ গৰম বন্ধও সোমালে আৰু এতিয়া লাগে বোও তোৰ। সুবিধা সেইটোোৱে এতিয়া তেনেকে সুবিধাও হৈছে।
উম মানে ঘৰতে থাকি কিবা এটা ইনকাম কৰিব লাগে আৰু।